হেল্লো' হেল্লো' হেল্লো' হেল্লো' হেল্লো' শুনা পাইছা?
হেল্লো'
অ', হেল্লো'
অঁ।
অ', শুনা পাইছা?
অঁ, অঁ।
কি খবৰ তোমাৰ?
আছো ভালে, তোমাৰ?
অ' মোৰো ভালেই দিয়া।
অহ।
উম, বোলা আজি আমি যুচৰ টপিকত কথা পাতো।
ঠিক আছে কোৱা।
অ' ক'লা তুমি কি জুচ খাই ভাল পোৱা?
মই তোমাৰ হেৰি খাই ভাল পাওঁ, উম এ লেমন জুচ, আৰু তোমাৰ এইটো কি কয় ভৰ্জিন মহিট'।
অ'।
খাই ভাল পাওঁ আৰু।
তোমাৰ ভইচটো অলপ ব্ৰেক হৈ আছে, অলপমান বাহত আহা নেকি
হেল্লো, শুনিছা এতিয়া? শুনিছা?
এতিয়া শুনিছ অ অ' অ' শুনিছো অ' মই খাই অ' মই খাই ভাল পাও স্মুথ তাৰ পিছত অ স্মুথৰ চবচুলিবোৰ ভাল লাগে তাৰপিছত ম পা। খাই ভাল লাগে তাৰ পিছত লচছি খাই ভাল লাগে। গে - তাৰপিছত আৰু- ষ্টিং টোও খাই ভাল লাগে।
আচ্ছা উম উম।
অ' সেইবোৰ ভালেই লাগে আৰু স্মুথ খাই ভাল তুমি স্মুথ খাই পাইছা?
পাইছোঁ। তুমি যেনেকে কি - কি ফ মে কি কি জুচ ট্ৰাই কৰিছা? আটা
মই এতিয়া লগে কৰিছো মেংগ' ফ্ৰুতি, কেম্পা, মিৰিণ্ডা তাৰপিছত স্প্ৰাইত থামছআপ কক কলা স্মুথ তাৰপিছত আৰু ফেনতা। এক এপি যে- যে এটা আছে যে এপেলৰ অ' সেইটো খাই পাইছো কিন্তু সেইটো মোৰ ভাল নালাগে। অ' ফিজ সেইটো কি- ভাল নালাগে- হয়।
টেষ্ট টো ইমান মানে ভাল ন- হয়।
অ' ভাল নহয়, উম তুমি কি কি ট্ৰাই কৰিছা?
মই ধৰা মিৰিডা দেন তোমাৰ ফেন- তা ফ্ৰুটি- আই থামজাপ তাৰ পিছত- তোমাৰ আৰু উম- আৰু এটো কি যে মাজা মাজা
অ অ মাজা ভাল লাগে খাই মাজা অহ উম উম।
এই নিম্বু পানীৰো ভাল লাগে।
অ নেমু পানীটো ভাল লাগে খাই।
অ
আৰু যে এটা যে নতুনকে যে ওলাইছে পেপাৰ বুট অ আহ পেপাৰ বুট খাই পাইছা, অ অ অ অ
কেম্পাত টো ভাল লাগে বেলেগ বেলেগ ফ্লেভাৰৰ আৰু তাৰপিছত তোমাৰ আমোলৰ যে পাই আৰু তোমাৰ কেচৰ দুধ ওলাইছে
অ সেইটো ভাল লাগে ন উম
খাই
অ অ তাকে
আৰু সেনেকে অ অ সেইটো ভাল হয় নিজ ঘৰতে পাৰি বনাব।
অ' অ' আৰু ফুট মিক্সচাৰো থাকে ন?
উম উম, তুমি এনে কেফে'ত কি কি জুচ খাই ভা মানে খাই পাইছা? কেফে বোৰত যে থাকে বেভৰেজেছ যে।
অ' এনেতো মই এইটো কক'তেলটো খাই পাইছো। তো পাই মাছালা লেম'ন। তাতে মাছালা কিবা-কিবি দিয়ে, সেইটো খাই পাইছো। আৰু, তাৰপিছতে, অ' ব্লু কালাৰৰ কি এইটো নামটো নাজানো? পাহৰিলোঁ ৰ'বা! ব্লু কালাৰ এটা মানে জুচ আৰু হয় সেইটোও খাই পাইছো আৰু তুমি
মইয়ো কক তেল খাই পাইছো এ তোমাৰ ভাৰ্জিন মছজিদো খাই পাইছো দেন সেই মাছাত কলা কিবা যোনটো তুমি ক'লা সেইটো খাই পাইছো ব্লু কালাৰ তোক কিমান নাম আছিল ৰবা পাইছো
অ অ অ অ সেনে কোৱাছ
হয় ব্লু হ নেকি কণ্ অফ ব্ল
বেলেগ কিবা নাম ব্লু কালাৰৰ ন এ গেষ্ট লেমেনৰ সে এটা স দিয়া থাকে
অ অ সেনেকুৱা সেইটো খাই ভাল লাগে ন
অ আগতে পাইছো উম ভাল লাগে
উম উম মোকও ভাল লাগে উম উম ককটেলটো আৰু সেইবোৰ আৰু জুচ তুচ সেনেকে
মই তোমাক কোনটো ভাল লাগিছিলে ব্লু ব্লু কালাৰ
কি কৈছা
বোলো তোমাৰ কোনটো বেছি ভাল লাগিছিলে ধৰা ককটলটো নে ব্লু কালাৰৰ জুচটো
অ মোৰ কক তেলটো ভাল লাগিছে আৰু তোমাৰ
মোৰো মইতো বাৰু অ
অ অ অ অ আছো শুনি আছো
মোৰ ফেবেট মানে ভাৰ্জিন মই তোমাৰ
অ মোৰ সেইটো ককটেল হেল্ল'
অ
অ অ কে অ অ তুমি এনে জুজ বনাব জানা ন নে
জুচ মানে মই ধৰা নেম্বু নেমুৰ যে জুচ বনাই নেমুৰ নেমুৰতটো পাৰো আৰু তোমাৰ ধৰা অৰেঞ্জ পাৰো সেনেকে ঘৰতে তুমি
উম উম ময়ো সেনেকে মেংগো কেতিয়াবা বনাও তাৰ পাছত নেমু পানী বনাও সেনেকেও আৰু অ' সেইটো জি পানীত খালিছে দিলা নিমখ দিমানল চেনবিলা অ' হৈয়ে গল আৰু ঠাণ্ডা পানীক ভাল লাগে।
অ'
উম তাৰ পিছত সেইবোৰ আৰু স্কুল তলটো লৈ যাব তাকি,
ইমান সেনেকে নাইে অ' স্কুলতো নিয়ম আৰু এই যে চত তে পঢ়ে চাগে নেকি
অ' অ' সেইটো কৰে তোক গুলি
অ' আগ আগতে কিমান নিউজ হৈছিল ন? চামাৰ আহিলে স্কুলত মানে গ্লুকন দি লাগিবই। আৰু বেছিকে তোমাৰ অৰেঞ্জ কালাৰ, অ' আৰু বেছিকে তোমাৰ অ অৰেঞ্জ কা‌ অৰেঞ্জ ফ্লেভাৰটোৱে লাগিব মানে, অৰেঞ্জ আৰু এই ব্লু কলাৰৰ এটা আছিল, সেইটো বা কি ফ্লেভাৰ আছিলে‌ মনত নাই।
অ'‌‌ ন
উম।
অ' কিন্তু অৰেঞ্জ কালাৰ টো কিন্তু টেষ্ট
টেষ্ট আছিলে অ' টেষ্টৰ কাৰণে, আমাৰ ফ্ৰেইণ্ডছ বো যে খাবই নিদে সিহঁত গি লাগে
অ' আৰু আমি লৈ গলে চবে খুজি থাকিব বাপৰে। অ'। উ ঠাণ্ডা মানে গৰম দিনত জুচ খুৱাই ভাল আৰু। তাকে জুচ লাগিব আৰু গৰম দিনত, দোকানত গ'লে জুচ দি।
অ'
আৰু আমুল জুচ বোৰো খাই ভাল লাগে ন
অ' অ' আমুল যুজবোৰ উম
ক্ৰিমি ক্ৰিমি উম তাতে চাগো গাখীৰৰ লগত চাগে কিবা কেচাৰ টচাৰ মিলাই দিলে নেকি?
উম।
তাকেই। অঁ, আৰু তুমি এনে স্কুলত গ'লে মানে কি জোছ লৈ যোৱা গ্লুকন দিয়ে ন।
মই আগতে স্কুলত তোমাৰ ধৰা গ্লুকন দি নিছিলো আৰু গ্লোকন দিয়ে আছলতে বেলেগ সেনেকে কে যুঁচ নিয়া নাছিলো। একফালে তোমাৰ ধৰা পানী ৱাটাৰ বটল আৰু একফালে গ্লুকন দি।
সেনেকে ময়ো সেনেকে গ্লুকন দি লৈ যাওঁ আৰু কি কেতিয়াবা যদি ঘৰত যদি মেংগ' থাকে মেংগ জুচ বনাইয়ে লৈ যাওঁ মই।
আচ্ছা হা।
উম মানে গৰম দিনত খাব মন নাথাকে
অঁ আৰু মানে বহুত জল্দি - জল্দি গৰম লাগি যায়
উম, সেইটো খালে আৰু অলপ মানে এনাৰ্জিও আহে। উম তাকে।
তুমি এনে জুচ বনালে, উম কি কি কৈছা।
মানে বাকী ধৰা বাকী যোনবোৰ মানে ঠাণ্ডা থাকে তাৰমানে যোনবোৰ জুচ থাকে সেইবোৰ নৰ্মেলত খাব নোৱাৰি, কিন্তু তোমাৰ যুন টো নেমু পানী থাকে ন সেইটো তুমি মানে ঠাণ্ডা নহলেও নৰ্মেলট খাব পাৰি তাৰ মানে। কিনা হওক বা ঘৰত বনোৱা হওক হয়নে, সেইটো মানে অঁ আৰু সেইটো খালে এটা বেলেগ তোমাৰ মানে ফ্ৰেচ মানে এটা মানে ভাল লাগে গে আৰু খাই, কাৰণ বাকী যিবোৰ খোৱা মানে চব তৰুো ভাল নহয় ন। কিছুমান তোমাৰ লাইক গেছ উঠি যায় গেছ স্ত্ৰীক হৈ যায়। এই নেমু পানীটো মানে হেল্ডি হয় আৰু।
অ' আৰু মান
এনাৰ্জি দিয়ে অ মানে অ' কাৰণ ধৰা মানে অ' গৰম লাগিলে মানে নিমু পানীয়ে লাগে।
অ' হে
উম এই হেৰি স্প্ৰাই থাম আপ আৰু কিব এটা আ আছিলে নেকি অ' থা ছেভেন ছেভেন আপ হা হা অ' ছেভেন চছেভেন আপ অ' কিমান নাম আছে হ ব আল্টিমেটলি এটাই বস্তু হয় আৰু ককা কলাও আছে খলা
অ' কক কালৰ টো খালে কি উগাৰ আহে। সে একদম উ ফেনটা আছে মানে ফেনাতা তা পিছত মিৰিডা, এইবোৰ মানে কেম্পা ন?
কেম্প নহয় নহয়, কেম্পাটো বেলেগ বাৰু। এইটো হিটো
আচ্চা অ' সেইটো আৰু কম্পেনী তেচটো আৰু অলপমান চিমি টাইপ
অ' অ' অ' কাইণ্ড অফ মানে।
উমম আৰু তো সৰু পৰাতটো আমি মাজা খাই আহিছো মেৰী এইটো ন? মাজা খাই আহিছোঁ সৰু পৰা
আগতেটো আমি সেই সৰু সৰু পেকেজ যে এনেকে দহটকে দহটকে খাইছিলো, আজিকালি সেই ব বটল ওলাইছে, আৰু আগতেটো বটল নাছিলে হয়নে উম উম। আৰু কিবা কিবি ওলাইছে তো তোমাৰ এই আৰু এটা এই যে ৰিয়েল যে আছিলে গুয়াৱাৰ ৰিয়েল। ৰিয়েল
এ এটা যে ল'ৰা মানে এই পেকেটত লৰা এটা আছে নেকি?
অ' মুঠতে গুয়াৱা যে মানে শ্ৰেন দিয়ে যে ৰিয়েল নামৰ
অ' অ' কিবা ৰিয়েল নাম শুনিছো মই অ'
অ' অ' অ' সেইটো এটা বাট মই এইটো ভাল অ' অ' কিন্তু মই সেইটো ভাল নাপাওঁ ইমান মানে কিবা টেষ্টটো অলপমান লাগে ন
আচ্ছা অ' অলপমান কিবা উম দিয়া আজিৰ কাৰণে এইখিনিয়ে ন,
অ' অ' ঠিক আছে দিয়া বাৰু
অ' অ' দিয়া
উম